হেল্ল'
হেল্ল' আহ কি কৰি আছিলা।
এ ভাত খাই উঠিলো
অ' ভাত খাই উঠিলা
আহ
আছা ভালে,
তুমি খালা।
মইে খালো অঔ নাই নাই মোক খোৱা নাই ৰবা মায়ে বনাব গৈছেহে
অ' কি বনাই বনাব আজি
আজি তোমাৰ নিৰামিষেই চব্জি বনাইছে। আৰু তোমাৰ কঠালৰ গুটি যে, কঁঠাল গুতি ডাইলত। দিছে সেয়া পিটিকা বনাব,
অ'
তাৰ পাছত ভাত দাইল সেয়াই কঁঠাল গুতি খাই ভাল পোৱা নে তুমি?
অ' ভাল লাগে
বিৰাট ভাল পাোৱা মই খাই জানানে
তাকেই কিবা সাৰ বনাই নহয়।
খাৰ বনাই আৰু তোমাৰ এই কঁঠাল গুতি দাইলত দি খাব লাগে ই যি ভাল লাগে ভোট জলকীয়া অলপ দি পিটিকা বনাই খাবা।
তাকে
বিৰাট ভাল লাগে খাই হয় হেই এতিয়া তুমি তুমি কি খালা ভাতৰ লগত
মোৰ সেই তোমাৰ জিকা ভাজি তাৰপিছত এইটো যে কলফুল সেইয়ে হেল্লো'
অ' শুনিছা হেল্লো'' অ' কল ফুল খায়ও ভাল লাগে বোলো বহুত
অহ
সেয়াই বাকী আহ কলেজ আগষ্টৰ পৰা যাবা উম হম আগষ্ট এক তাৰিখৰ পৰা যাব নে কলেজ
ইমান জল্দি নাযাও নেকি কোনো নাহিবই
কোনো নাহিবই তাকেইেতো
আমাৰ আকৌ দহ তাৰিখে জিলিং লৈ যায় আছে।
অ', দাৰ্জিলিং লৈ গৈ আছে, অ', কৈছিলা তুমি। পিছে তোমাৰ কোনোবা বেষ্ট ফ্ৰেণ্ড আছ ছে নে নাই?
অ অ এজনী আছে তোমাৰ
আছে বাৰু এজনী
অ
উম তোমাৰ সেই মই সেই তাকে কি কয় বেষ্ট ফ্ৰেণ্ড জনী কি একদম সৰু
অ ক্লাছ ছিক্সৰ পৰা
ছিক্সৰ পৰা ন
উম অহ অহ
আচ্ছা আচ্ছা আৰু তেনেকুৱা কোনোবা ভাল ফ্ৰেণ্ড আছেনে তোমাৰ
হে ক'ব গ'লে তায়ে আছে এতিয়া
মানে তোমাৰ লাইফত বন্ধুত্বৰ গুৰুত্ব তুমি কি বুলি ভাবা
অহ মানুহৰ জীৱনতো এটা মানে এটি গুৰুত্বপূৰ্ণ অংশই হৈছে বন্ধুত্ব
সেইটোতো হয় বাৰু
যেনেকে ভাল বন্ধুৱে আমাক সুখ দুখ সকলো কামতে লগ দিয়ে
হয় উম
আৰু তোমাৰ মতে
হেল্লো'
অ
অ কোৱা আৰু
আৰু বন্ধুৰ লগত ত আমি নিজৰ মনৰ কথা খুলি কব পাৰো মানে সিহঁতে আমাক বুজি বুজিও পাই
সেইটো হয় অ'
ত্ৰত সহায়ো কৰে।
কৰে কৰে মানে তোমাৰ বহুত টাইপৰ ফ্ৰেণ্ড আছে চাবাচোন এটা ভাল আছে আৰু এটা বেয়াও আছে। যোন মানে তোমাৰ মুখত ভাল দেখ খাই কিন্তু পিত পিছে বহুত জেলেছ। তাহতি
সেনেকা বন্ধু পাইছো মই তুমি পাইছানে নে নাই?
অ' মই পাইছো কানেতো মই কৈছো তেনেকুৱা কিমান পালো আৰু মোৰ লাইফত মানে প্ৰথম বহুত বন্ধু আছিলে প্ৰথম মানে ফাৰ্ষ ফাৰ্ষ বহুত ফ্ৰেণ্ড আছিলে তুমি নিজে দেখি দেখিছিল চাগো বহুত ফ্ৰেণ্ড আছিলে কিন্তু মানে কি হ'ল সেই সেনেকেই এতিয়া যিমান ডাঙৰ হৈ আহিছো আছলি ৰূপবোৰ গম পাইছো ন। তে সেইকাৰণে নিজে নিজে এইবোৰ, দূৰ হৈ গৈছো আৰু মই।
উম।
মানে লাইফত বন্ধুত্ব যিমান গুৰুত্ব ন ভাল হ'লেতো ভাল আলি। কিন্তু বেয়া নিজে নিজে কাট অফ হৈয়ে যাব, জোন তোমাৰ ভাল এজন দুজনহে থাকেগৈ চাবাচোন লাষ্টত গৈ।
লাষ্টত সেই এজন বা দুজনে থাক কে
এজন বা দুজনে থাকে গে।
অ। এই
আৰু প্ৰকৃৃতি মানে প্ৰকৃত বন্ধু কোন জানানে যোন মানে একদম ৰিয়েল আৰু সৰু পৰা আছে তোমাৰ লগত তোমাক যদি বেয়া দেখিছে বেয়া বুলি কৈছে যদি ভাল দেখিছে ভাল বুলি কৈছে। তোমাৰ ফেক কোনবোৰ হ'ব জানানে জোনে মানে তোমাক দেখি পিনেও এই ভাল দেখিলে কি
বেয়াটো ওলাই।
অ ভাল দেখিলেও বেয়াটো ওলাব বা কিবা ভাল কিবা যদি কৈ ভালো কৰা তেতিয়া মানে তাহতি আৰু মুখতে গম পাই যে তাহতে জেলেচ হৈছে।
সেটোৱে থাকে আৰু কিছুমান এনেকুৱা কিন্তু মোৰ যোনজনী ফ্ৰেণ্ড তাই কিন্তু মোৰ লগত সেই মানে ক্লাছ ছিক্সৰ পৰা এতিয়ালৈ আমি পোৰা ভালকে আছো মানে মোৰ চব কামত কামতে হওক প্ৰব্লেমত সদায় মোক লগ দিয়ে।
তাই ন সেইটোতো সেইকাৰণে কৈছো বেস্ চেন লাষ্টত এজনীয়ে থাকেগে। এই বহুত বুজে থাকে। বহুত ফ্ৰেনছ যে বনাই যে মানুহে সেইবোৰ মিছা সেইবোৰ লাষ্টত গৈ এনেও কাটাফ হয়গে মোৰো এতিয়া এতিয়া লাষ্টত এতিয়া টো এজনীয়ে আছে ন ৰীতা।
অ অ
আছে কাৰণ তাইৰ লগত মই সৰু পৰাই তোমাৰ কিমান গ্লাছ মই কিন্তু তাই মোতকে এক বেজ ডাঙৰ বাৰু
অ অ
হৈ গল আম একেখন কলেজতো পঢ়া নাই তোমালোকে চাগে স্কুলতো পঢ়িছিলা ন একেলগে
আহ অ
মানে এইচ এছ
অ আমি একেলগে পঢ়িছো।
একেলগেই পঢ়িছা বা কৰিছা কিন্তু তাইৰ লগত মোৰ কেনেকুৱা
উম
কলেজ লাইফো নাই পোৱা মানে এনেও হেৰি কৰা নাই। ডিগ্ৰী লাইফতো নাই পঢ়া।
কূলটাইমখিনিয়ে পালা।
হা?
স্কুল টাইমখিনিয়ে পালা?
স্কুল টাইমখিনিয়ে অকল যি পালো আৰু স্কুল টাইমখিনি এই ফাইভ, ছিক্স, ছেভেন, এইট, নাইন, নাইন, টেন লৈকে পালো। তাৰ পিছত তাইও ডিগ্ৰী তাইও এইট খিছত বেলেগত গুচি গ'ল। মইও তাপিছত তোমাৰ এই বেলেগত পঢ়িলো। এনেকে ডিগ্ৰীত নাপালো।
সেই হ'লো হম মইলো মই।
হা?
খাই হলো
নেদেখাই হ'ল অ তাই হেৰি কি কয় দোকানতে থাকে যে।
অ।
দোকানত থাকে তাই এনেকে কলেজো ইমান নাযায় একজাম দিবই যি দাই যায়।
তাকে
দোকানতে লাগি থাকি, এতিয়া মাক আৰু তাইহে নহ অকলে
উম, উম। দেউতাক নাই
মা দেউতাকতো ঢুকাইছে। এতিয়া মাক আৰু তাইকহে তাইহে
কিন্তু আৰু এটা কথা, হম কোৱাচোন কোৱা তুমি
মই কৈছিলো চাগে তোমাক তাইৰ কথাটো নহ, দেউতাক
অ', অ'।
মই গৈছিলোঁ সেইদিনাখনি, যোনদিনাখনি খবৰ পাইছো ৰাতিপুৱাই গৈছোঁ কিন্তু তাইক মই নাপালো বাৰু আৰু মই গব লৈ আছোঁ।
উম, আৰু তোমাৰ চচিয়েল মিডিয়াৰ যুগ-যুগটো আমি বহুতো ফ্ৰেণ্ড পাইছোঁ কিন্তু তাৰে ফ্ৰেণ্ডবিলাক কিন্তু ইমানো ৰিয়েল ন হয়।
সেইবোৰটো ৰিয়েল এনেও নহয়, চচিয়েল মিডিয়াৰ যুগত ফ্ৰেণ্ডচবোৰ যোনবোৰ আছে নহয়, সেইবোৰ সেইবোৰ এনে ৰিয়েল নহয়, এনে আৰু চচিয়েল মিডিয়াতে থাকি যায়, কিছুমান হয়গে বাৰু, যাৰ লগত বেছিকে কথা পতা যায়, যাক তুমি লগ কৰিম বুলি ভাবা তাহাঁতৰ লগত হয়গে বাৰু।
উম।
মই মিছা নকওঁ মোৰ এজনীৰ লগৰটো তেনেকেই হেৰি হ'ল মানে, হ'লগে। আৰু এতিয়ালৈকে আছে, মানে এ সৰু মইটো পঢ়িছিলো ন' যোৰহাটত ত' যোৰহাটত যেতিয়া মই পঢ়ি আছিলোঁ তাই মোত কে তাই আকৌ মোতকৈ একবেগ সৰু আছিলে, ত' তাইক মই তেনেকে লগ পোৱা নাই, মই গুৱাহাটী গুচি আহিলোঁ। টো গুচি আহাৰ পিছত সে অনলাইন লগ পালো। এই আগতে এই বোৰক লাইক ইবোৰ খুব আছিলে নহয়। ৰিল চিল বনোৱা। আছিলে টিকটক আছিলে। টিক বোৰ আছিলে নহয়। সেই তেনেকে কি তাতে লগ পাই পিনে তাইৰ লগত কান কানেক্ট হ'লো। কথা চথা পাতিলো সেই তাইৰ লগতো সেই তেতিয়াৰ পৰাই ফ্ৰেণ্ডশ্বিপ, মোৰ টুৱেণ্টি নাইন টু থাউজেনড নাইনটিনৰ পৰাই। তাই লগত ফ্ৰেণ্ডশ্বিপ এ
অ'।
পঢ়ি আছে? তাই গুৱাহাটী মানে তাইৰ লগতো হেৰি কি কয় পঢ়াও নাই, আৰু তোমাৰ উম সেনেকে আগতেতো লগো পোৱা নাছিলো। এতিয়া বাৰু গুৱাহাটীত আহিল।
এতিয়া লগ পাই থাকা।
পাই থাকো। মানে বাৰ্থডে লাষ্ট বাৰ্থডেতে লগ পালো আৰু।
উম।
লাষ্ট তাই বিৰ্থডেট লগ পালো। মানে তাইৰ লগতো ভাল ফ্ৰেণ্ডশ্বিপ এটা আছে, দেই কিন্তু ছচিয়েল মিডিয়াৰ থ্ৰয়ে দিয়ে তাইৰ লগত ফ্ৰেণ্ডশ্বিপ হ'ল। সেইটো কি ৰিয়েল হ'লগে। মানে শেষ ন'হল আৰু। তুমি যোনবোৰ ৰিয়েল মই যোনবোৰ ল লগ পাইছিলো সেইবোৰ ফেকহে ওলাল।
তাকে।
জলে
অ' আছে কিছুমান একে কলেজত ক্লাছমেটে পোৱা যায়।
মোৰ ফ্ৰেণ্ডশ্বিপ মোৰ এটা ফ্ৰেণ্ডচ গ্ৰুপ আছিলে কি হৈছিল জানা এবাৰ আমি ক'ৰবাত যোৱা প্লেনিং কৰিছিলে হা মানে সেই ফ্ৰেণ্ডচ গ্ৰুপ তুত এটা গ্ৰুপে আছিলে, আমাৰ পাঁচ জনীমান ছোৱালী আছিলো তাতে মানে মই পইচাই ছেভিংছ কৰি আছিলো, এহ বাৰ্থডেট কাৰ কাৰণে তাৰপিছত তাৰপিছত কি হল, তাহাঁতি কেফে যোৱা কথা কই
উম হেল্ল' হেল্ল'
হা শুনিছে নে?
অ অ।
অ তাৰপিছত মইয়ো তাৰপছত কলো যে হ'ব দে লগ কৰিম বহুত দিন লগো কৰা নাই। কিন্তু, মইয়ে কৈছিলো তাহাঁতক। যে চবেই মিলাকে এখন বাজেট ফ্ৰেণ্ডলি কেফে চপ। ন যাতে চবৰে মিলে। তাহাঁতি আৰু কেফে চাইছেও চাইছে সেই অলিভ গাৰ্ডেনখন। য'ত মানে, তোমাৰ স্ক্ৰীপ্ট। কৰিলো। স্প্লিট কৰিলেও পইচা নিমিলে। এই তোমাৰ এই। পাঁচশ হাজাৰ লৈ যাবই লাগিব কাৰণ, এটা পিজ্জা খাই থৰি তুমি, পাঁচজনীমান ছোৱালী। পিজা নিম নেকি?
তাকেতো সবেতো নিজৰ নিজৰ
ফ্ৰেণ্ডলি কেফে চেফে চালে ভাল।
তাৰপিছত অ অ
তাৰ পিছত কি হ'ল তাহাঁতি নাই তাহাঁতি সেইখনতে যায় তহাঁতি আৰু উল্টা মোক কৈছে যে তুমি পইচা যিমান খিনি পা পাৰা মিলাবা নহবা নহবা মোক চাই থাকিবা লাগিব মই মই তেতিয়াই গম পালো যে তাহাঁতি কেনেকুৱা ফ্ৰেণ্ড হব কিব উম প্ৰকৃত ৰিয়েল ফ্ৰেণ্ডে এনেকে কয় নেকি বাৰু কোৱাচোন
আৰু সিহঁতেতো ক'ব পাৰিলে হয় তুমি যিমানখিনি পাৰা মিলাবা বাকীখিনি আমি কনট্ৰিবিউট কৰি দিম
কনট্ৰিবউট কৰি দিম লাগিলে তুমি পাছতকে দি দিবা তোমাৰ যদি কিবা প্ৰব্লেম হৈছে ৰিয়েল ফেণ্ড হলেতো সেনেকেহে ক'ব ন
অ
টি আৰু কি কৈছে জানানে তুমি যিমান তুমি পইচা লৈ আহিবা নহবা পাছতকে আমাৰ মুখ চাই থাকিব লাগিব মানে তাহাঁতি এইটো মিন কৰিলে তাহাঁতি খাই থাকিব মই মানে তাহাঁতৰ মুখ চাই থাকিম নেকি
মানে কেনেকুৱা হ'ব লাগিব
কেনেকুৱা ফ্ৰেণ্ড হ'ব লাগিব মই তেনেকেই তেনেকেই তাহাঁতৰ লগতো মোৰ কাট অফ হৈ গ'ল মই তে নাই নাই নাই এতিয়া সিহঁতৰ লগত কনটেক্ট নাই মোৰ অকল আছে তাৰে দুজনীৰ লগত আছে আৰু এজনী আছিলে মোৰ বহুত ভাল ফ্ৰেণ্ড সিয়ামণি বুলি মই কৈছিলো চাগে তাইৰ লগতো মোৰ সেই তেনে- -কেই কাট অফ হৈ গ'ল
অ
এই তাই মোৰ ভাল তাই মানে মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'লেও বেয়া নহয় এই বি আমি বি বৰুৱাত পঢ়ি থাকোতে তাই মোৰ বেষ্ট ফ্ৰেণ্ড নিচিনাই আছিলে কলেজত জানানে তাই গ'লে মই তাই গলে মই যাও মই গলে তাই যাই চবে কি কয় উম স্নেহা অহা নাই মানে সিয়া যদি সিয়ামণি যদি যায় মই যদি অকমান লেট কো তেতিয়া ক কি স্নেহা অহা নাই বেষ্ট ফ্ৰেণ্ড অহা নাই তোমাৰ তেতিয়া মই যদি জল্দি যাও তেতিয়া তাই কথা কয় যে তোম বেষ্ট ফ্ৰেণ্ড অহা নাই সীয়ামণি তেনেকুৱা বেষ্ট ফ্ৰেণ্ড নিচ- চিনা আছিল আনকি ঘৰৰ লগতো ইমান ভাল হৈ গৈছে দিৱালীত দিৱালীত একেলগে হোলীত এক একেলগে কিন্তু তাইও লাষ্টত সেয়াই কৰিলে ন
তাকেইতো
তাইও লাষ্টত সেয়াই কৰিছে তাইওতো কব পাৰিলে হয় যে তাই মিলা নাই তটি তহঁতি কিয় এনেকুৱা এনেকে কৰিছ তাইক
তাকেই -টো এনেকুৱা কৰিব নালাগিছিল
তাই আৰু উল্টা কৈছে যে কি উল্টা কৈছে যে হ'ব দিয়া ফ্ৰেণ্ডৰ মাজত ধেমালি চলে এইটো ধেমালিত থৰি কৈছে ধেমালি আমিও গম প ন আমিও ধেমালি কৰো মানুহ লগত কোনটোক ধেমালি কয় কোনটোক ধেমালি নকয় সেইখিনি আমিও গম পাওঁ
উম আৰু এনেকে ক'লেতো বেয়া লাগিব ন
অভিয়াচলি বেয়া লাগিব এনেকে কলে মোৰ বহুত বেয়া লাগিছে নাই নাই মই নগলো আৰু পইচা কমি কাৰো হোৱা নাই গম পাইছানে যাব পাৰি কিন্তু মই বস্তু এটা কাৰনে ছেভিং কৰি আছো পইচা মইটো যাম বুলিয়েই কৈছিলো কিন্তু এতলিষ্ট এটা ভাল বাজেট